হেল্ল' কি কৰি আছা?
ইয়াত মই-মই এতিয়া খুই মানে উঠিকেনে মানে ভাত পানী খাই এনেইহে বিচনাত বাগৰি আছোঁ।
অ' খোৱা-বোৱা হ'ল মইওঁ আছো এনে।
অ'খবৰ ভালেই বাৰু তোমাৰ?
খবৰ অ' ভালেই মোৰ।
অ'অ' ভাত-পানী মইওঁ ভালে বাৰো।
অ' ভাত-পানী খোৱা হোৱা নাই বাৰু এতিয়ালৈকে।
অ' অ'
আমাৰ মানে তোমাৰ এক টাইমে খোৱা হয় দিনত। এতিয়া তোমাৰ ধৰি লোৱা ৰাতিপুৱাতে মই চাহ খালোঁ।
হম,
এতিয়া তোমাৰ এনে মেগী কে কিবা এটা আনি খাম বুলি ভাবিছোঁ আৰু। ভাতটো তোমাৰ একেবাৰে খুৱাব। উম, উম, এই ৰাতিপুৱা মানে তোমাৰ ভাতটো খাই লে কি হয় একো কৰিব মন নোযোৱা হৈ যায় এলাহ, এলাহ লাগি যায়।
অ' অ'।
সেইটো কাৰণে।
মই ভাতে খালোঁ বাৰু।
অ', এনে বতৰ কেনেকুৱা তাত?
বতৰ ইয়াত আমাৰ ৰ'দ দি আছে।
অ'আমাৰ ইয়াত আকৌ বৰষুণ আজি বতৰটো ডাৱৰীয়া।
এ, চব জেগাতেই বেলেগ, বেলেগ না। বেলেগ ক'ৰবাত বৰষুণ দিব, ক'বাত ৰ'দ দিব উম,
বাকী খেতি-বাতি কেনেকুৱা চলি আছে?
খেতি-বাতি হৈ গ'ল খেতি-বাতি মানে খালি খতম হৈছে মানে ৰোৱা আদায় হ'ল আৰু মানে কালি।
অ' আমাৰতো তোমাৰ আধি দিয়া হয়।
উম, উম।
মানে আছে বাৰু মাটি তিৰিছ বিঘা মান আছে। আমাৰ চব আধিয়ে দিয়া হয়, আমাৰ।
অ'অ'।
তোমালোকৰ এনে কিমান মান আছে?
বেছি নাই মানে, এনেই অলপ আছে ঘৰৰ আগফালে।
অ'অ'।
আমাৰ নহয় মানে নিজৰ নহয় মানে আমাৰ
অ', তোমালোক গাড়ী লৈছে।
অ', অ'।
অ'।
ঠিকেই আছে বাৰু সেইবোৰতো নিজৰ নাথাকিবা এনেকে বেলেগৰটো কৰি কিনে আধা অলপ পাই পোৱা যায় ন। এনেই এতিয়া পঢ়ি আছা নে কিবা কৰি আছা?
মই মানে এতিয়া বহিও আছো বিজনেছো কৰি আছো আৰু
অ', এনে কি কি বিয়ে কৰি আছা?
বিয়ে অ', বিয়ে অ'।
অ'হ, এইটো কিমান চেম?
এতিয়া তোমাৰ মই চিক চেম মানে নহয় থাৰ্ড চেম।
থাৰ্ড চেম। থিকেই আছে মানে তুমি বি এ কৰি শি কি কৰিম বুলি ভাবি আছা।
মই বি এ কৰি মানে চাকৰিতাক এপ্লাই কৰিম আৰু মানে এতিয়া বিজনেচটো আছে বাৰু মোৰ।
অ'। এতে এইবাৰ ইণ্টাৰভিউ দিয়া নাছিলে এ বাৰ অ', এবাৰ মোৰো থাকি গ'ল অলপ কাম আহি গল, মানে মই এপ্লাই কৰিছিলো, ইণ্টাৰভিউটো দিব যাব নোৱাৰিলো।
মই কৰিম মানে আৰু আহিব না তেতিয়া কৰিম মানে মোৰানে অলপ দিগদাৰ হৈ হৈছে মোৰ
আ'হ সেইকাৰণে এতিয়া বিজনেচ কি বিজনেছ চলাই আছা।
মোৰ মানে তোমাৰ এখন গাহৰি ফাৰ্ম আছে। ব্ৰইলাৰ ফাৰ্ম, ব্ৰইলাৰ নহয় মুৰ্গী মানে তোমাৰ লোকেল মুৰ্গী, এনেকুৱা ফাৰ্ম আৰু
অ'।
এনে তুগুৰি- চুগুৰি পালে কণ্টেক্ট কৰিবা আৰু ন।
তুগুৰি চুগুৰি পাই যাবা ইয়াত। মোৰো ব্ৰইলাৰ ফাৰ্ম আছে আৰু মই মানে কোম্পানী ফালৰ পৰা কৰিছো ত সেইটো মোৰ ফাৰ্ট টাইম হয় আৰু এজন আছে। তেওঁ আৰু মোৰ পাৰ্টনাৰশ্বিপত
অ'।
এনেকে আমি দুটাই মিলি কেনে কোম্পনীৰ ফালৰ পৰা মানে এনেকে কৰিছিলো ব্ৰইলাৰ ফাৰ্মৰ মানে কোম্পানীৰ সফল হ'লে এইটো বস্তু ভাল হয় যে চব বস্তু প্ৰায় খিনি সিন্দৰ পৰাও দি দিয়া হয় ন। নিজৰ ফালৰ পৰা এক্সট্ৰাকে কিনিবলগীয়া বেছিকে নহয়।
উ'ম।
আৰু তাতে তোমাৰ সেইটো কৰিলে মানে কি হয়? লছ হ'লেও তোমাৰ বেছি লছত নাযায়। আৰু হিন্দীয়ে তোমাক অলপ -চলপ অ', হিন্দীয়ে অলপ- চলপ টো তোমাক শিকাই দিব কেতিয়া কি কি কৰিব লাগে কেতিয়া কি দিব লাগে।
নাই প্ৰথমবাৰ যে কোম্পানী পৰা কৰিব লাগে। তেতিয়া মানে এক্সপ্ৰেচনটো হয় নাই মানে।
অ', এক্সপিৰিয়েঞ্চটো হৈ যায় তেতিয়া তাৰ পিছৰ পৰা তুমি নিজে কৰা, যেনেকে কৰা তেনেকুৱা আৰু এতিয়া তোমাৰ হাজাৰটা মান আছে বাৰু ব্ৰইলাৰ এতিয়া অহা মাহত আৰু পাঁচশ মান উঠাব বুলি কৈছে।
অ অ
মানে তোমাৰ বৰ্তমান এতিয়া জেগাটো অকমান ঠিক নাই।
অঁ-অঁ!
এতিয়া নেক্সট তোমাৰ মানে আমাৰ পুখুৰী এটা আছে।
উম!
পুখুৰীটোৰ ওপৰত মানে বহাম তাত মানে পুখুৰী তেতিয়া মানে আমাৰ দুটা ফিলৰ পৰা হৈ যাব।
উম মানে ময়োও মানে-মানে হেৰি ভাবি আছোঁ। মানে ব্ৰইলাৰ ফাৰ্ম এখন খোলো মানে তাৰ পুখুৰী এটা লাগ মানে আছে না আমাৰ পুখুৰী মানে পিছফালে। তাত অলপ ব্ৰইলাৰ ফাৰ্ম খুলিম মানে মাছো ডাঙৰ হ'ব আৰু ব্ৰইলাও ডাঙৰ হ'ব মানে তাৰ
মাছৰ গুটো অঁ ব্ৰইলাৰৰ গুটো মানে মাছে খায় ন। ত' সেইফালৰ পৰা ডাইৰেক্ট ওপৰ পা তলত দি দিলে মানে তোমাৰ ডাইৰেক্ট বস্তুটো তলত পাই গ'লে মাছৰো বস্তুটো ডাঙৰ হৈ যাব। এইফালে ব্ৰইলাৰ খিনিও ঠিক হৈ থাকিব।
ফাইদা দুফালেও আছে, প্ৰফিট হব আৰু দুফালেও।
অঁ! দুই ফালৰ পৰা প্ৰফিট আহিব সেইটো কাৰণে মানে ভাবিছোঁ এইটো কৰিম বুলি মানে এতিয়া বৰ্তমান তোমাৰ আমাৰ পিছফালে বাৰী এখন আছে। বাৰীত খনতে আছে বাৰু ফাৰ্মটো। তোমাৰ বেছি ডাঙৰকে বনোৱা নাই বাৰু হাজাৰটামান ধৰাক কে আৰু চোৱা চিতা কৰিব কাৰণে তোমাৰ মানুহ এটা ৰাখি দিছোঁ।
উম! মোৰ মানে মুৰ্গী ফাৰ্ম এখন আছে মুৰ্গী ফাৰ্ম মানে কি আৰু মই মে চাউল খুৱাম না। মানে সেইটো মই নিজে মানে চাব পাৰিম সেইটো মানে গাহৰি ফাৰ্মত মই এই গাহৰি ফাৰ্মতো মই নিজে মানে চাওঁ আৰু মানে ঘৰৰ মানুহে চাই দানা দিয়ে মাই।
অঁ! মোৰ গাহৰি বিজনেছ আছে অঁ। কৰিম বাৰু অঁ মানে মোৰ গাহৰি বিজনেচ আছে কিন্তু মানে আমাৰ অসমীয়া মানুহ মানে ঘৰত কৰিব নোৱাৰে। ত' মই মানে আমাৰ হেৰি কৰিছোঁ মানে কছাৰী লগৰ এটা আছে আৰু বড়ো ত তাৰ লগত মানে মই পাৰ্টনাৰশ্বিপ কৰি সি মানে ঘৰতে পুহিছে দুটাই পইচা মিলাই কেনে মানে। এনেকে হেৰি কৰিছে তাৰ পিছত তাত যোনটো খৰচা পাতি আহে দানা-চানা সেইটো মানে দুইটাই হাফ-হাফ দিওঁ আৰু।
অঁ-অঁ ঠিকেই আছে তেনেকে কৰিব লাগে বাৰু অসমীয়া মানুহ না পুহিব নিদিয়ে না গাহ
নিদিয়ে অঁ গাওঁ ফালৰ পা অলপ হেৰি থাকে ন সমাজৰ। সি মানে এইটো চোৱা চিতা কৰা এক্সট্ৰাকে কিবা এটা লৈ লয় আৰু সেইটো দি দিওঁ তাক। ময়োও কেতিয়াবা-কেতিয়াবা যাওঁ বাৰু চাব কাৰণে।
উম!
তাৰপৰা তোমাৰ সেইটো চলি আছে বেছি গাহৰি নাই বাৰু তোমাৰ পোন্ধৰটা নে ষোল্লটা আছে এতিয়া লাহে-লাহে তোমাৰ গ্ৰ হ'লে আৰু উঠাম বাৰু তোমাৰ তাত পোৱালি আছে যদি মই আনিব যাম বাৰু অহা মাহ মানত ছয়, সাতটা মান পোৱালি লাগিছিলে আৰু।
পোৱালি মোৰ তোমাৰ বিছটা মানে আছে চাগে।
আছে ন মই ছয় বেছি নালাগে ছয়, সাতটা মান উঠাম মনুহ পাৰ্চ আপোনালৈকে কণ্টেক কৰিম বাৰু।
অঁ! কৰিলেই হ'ল বাৰু।
উম! সেইকাৰণে আৰু বেলেগ ক'ৰবাত এতিয়া বন্ধয়েই চাগে বি।
হ হ?
এতিয়াতো কলেজ তোমাৰ বন্ধ হৈ আছে।।
অঁ' বন্ধই আছে, এতিয়া এতিয়া গৰম বন্ধ আৰু এতিয়া ফুৰিব যাব লাগিব, উমঁ'।
উমঁ' এনে ক'তো ট্ৰিপ চিপত যোৱা প্লেন বনোৱা নাই নেকি?
ট্ৰিপ বনাইছিলোঁ বাৰু আমি মানে এতিয়া বৰষুণ দি আছে ন' যোৱাটো মানে হোৱা নাই। আজি ৰ'দ দিছে আজি নো ক'ত
অঁ' সেইটোৱে। আজিতো আমাৰ ইয়াত বাৰু বতৰ বেয়া, এইকেইদিন মানে বেয়াই কৰি আছে বতৰটো।
আমাৰ ইয়াত ৰ'দ দিছে বাৰু আজি।
অঁ' অঁ'। উমঁ।
যাব লাগিব বাৰু এয়া লগৰকেইটাক ক'ব লাগিব। মানে কৈছিলোঁ যাম বুলি- মানে হেৰিত যাম বুলি ভাবিছিলোঁ আমি অৰুণাচল, অৰুণাচলততো এতিয়া বানপানী না নাযাওঁ আৰু।
অঁ' এইটোৱে, অৰুণাচলত এতিয়া তোমাৰ গ'লে দিগদাৰ হৈ যাব।
অঁ'।
আমি মানে তোমাৰ এটা এনেকে ভাবি ছোঁ ধৰি লোৱা আগত মানুহবোৰ ইমান ফুৰিব কৰিব যোৱা নাছিলে কম গৈছিলে।
অহ'।
কিন্তু তোমাৰ দুহেজাৰ ছাব্বিছ পঁচিছৰ মানৰ পৰা মানে বস্তুটো ট্ৰেণ্ডিং টাইপৰ আহি ন' মানুহবোৰ এনেকে- ধুনিয়া ধুনিয়া জেগাবোৰত যোৱা ঘূৰিব যোৱা ট্ৰিপত।
উমঁ।
তাৰ কাৰণে আমি মাজতে ভাবিছিলোঁ মানে এজেঞ্চি এটা খোলো নেকি তাৰ কাৰণে মানে অলপ কেপিটেল লাগিব সেইটো- মানে এই সৰু সুৰা বিজনেচ এ এতিয়া কৰি আছোঁ।
উমঁ।
আমাৰ এইখিনিৰ পৰা যদি অলপ প্ৰফিট হয় তেনে হ'লে আমি সেইটো বিজনেছ খুলিম বুলি ভাবি আছোঁ আৰু মানে তোমাৰ-
অঁ' কন্তিনিও কৰিব পাৰা অলপ হেল্প কৰিব পাৰিম।
অঁ' মানে এইটো তোমাৰ কেনেকুৱা হ'ব জানা- ধৰি লোৱা এতিয়া মানুহবোৰ যে মানে ধৰি লওক ক'বাত ট্ৰিপত যায়-
অঁ' অঁ'।
ট্ৰেভেলিঙৰ ধৰি লোৱা তোমাৰ টাৱাং গ'ল বা তোমাৰ শ্বিলং গ'ল বা- তোমাৰ লাডাখ গ'ল তেনেকুৱাত মানে- কি হয় এজেঞ্চিটোত আমি তোমাৰ ধৰি আমাৰ এখন উৰুৱেনিয়া এখন ল'ব লাগিব।
উমঁ।
মানে এইখন একত্ৰিশ লাখ মানহ আহিব তোমাৰ কিস্তি কৰিয়ে ল'ব লাগিব উপায় নাই, তোমাৰ প্ৰথম দাউন- পেমেণ্ট টো ধৰি লওঁক বিশ মান দিব লাগিব।
উমঁ।
তাৰপিছত সেই তাত মানে কি হয় এটা ৱেবচাইট খুলিব লাগিব আমি, ৱেবচাইটটো মানে আমি এনেকে- দিব লাগিব আমি কোনবোৰ জেগাত ঘূৰাম, কি কি- ঘূৰাম কেনেকুৱা কেনেকুৱা জেগাত চোৱাম, কেইদিন থাকাম, টোটেল মানে- খৰচাতো কিমান আহিব মানে কেটেগৰী ৱাইজ থাকিব আৰু। অঁ' ধৰি লোৱা শ্বিলংৰে এটা ট্ৰিপ ওলালোঁ হা- অঁ' সেইটোৱে, পাৰ্টনাৰশ্বিপ লাগিব তাৰ কাৰণে তোমাৰ পাঁচটা মান আমি থাকিবই লাগিব তাতকৈ তলত নোৱাৰি।
কণ্টেক্ট কৰিবা তেতিয়া হ'লে।
অঁ' তাপা তোমাৰ ধৰি লোৱা এনেকে- কেটেগেৰী ৱাইজ থাকিব, ধৰি লোৱা দহ হাজাৰত এইখিনি বস্তু পোৱা যাব এইখিনি বস্তু ঘূৰোৱা যাব। বাৰ হাজাৰত এইখিনি বস্তু পোৱা যাব, এইখিনি বস্তু ঘূৰোৱা যাব, তেনেক মানে ৱেবচাইটোত চব লিখা থাকিব আৰু সিহঁতে সেইটো নিজৰ মতে চিলেক্ট কৰী কেইজন জাই আমাক কণ্টেক কৰিব, আমি মানে পাৰ্চেনেলকে তেনেকে ফুৰাব লৈ যাম আৰু, সেইটোত টাইপত মানে খুলিম ভাবিছিলোঁ‌, কিন্তু এতিয়া মানে তোমাৰ অলপ হেৰি কেপিটেলটো প্ৰব্লেম হৈ আছে ন পইচাৰ, সেইটো কাৰণে মানে কৰা নাই। তেওঁ অহা বছৰ আৰু দেৰ দুই বছৰৰ ভিতৰত কৰি দিম সেইটো, এজেঞ্চি
অ', মই মানে ভাবি আছোঁ কি জানা? আমাৰ মানে লগৰ কেইটাই কৈ আছং মানে, লাডাখ যাবলে।
অ'। অ' এ লাডাখটোতো বাইকতে যাব বেষ্ট।
মানে তোমাৰ হেমালায়ন লৈ গলে হ'ল, হেমালায়ন। হেমালয়ান মানে বেছি ভাল আৰু, ৰাইডত যাব।
উম, মানে সেইবোৰ জেগাত যাব কাৰণে টুৰিং বাইক বুলিয়ে ল'ব লাগিব তুমি। কাৰণ তুমি নৰ্মেল এইবোৰ বাইকত তোমা এক্সপাৰ্চ অ', তেনে উম
এন্দ তোমাৰ চাগে এক্সপাল্টছ আছে।
মোৰ তাত আছে বাৰু অ', মই এক্সপালচে লৈছোঁ।
অ', মোৰ তাতো আছে বাৰু, হিমালয়ন এখন।
অ', মই ভাবিছিলোঁ‌ হিমালয়ানখন লম কিন্তু মানে কি হয় জানা, ধৰি লোৱা এতিয়া আমাৰ ওচৰে পাজৰে মানে তোমাৰ হেৰি বহুত আছে, জংঘল মানে।
অ', হিমালিয়নখন মানে জংঘ মানে আমা ইয়াত পাথৰ আছে ন বহত, মানে কাৰণে মই হিমালিয়ানখন ললোঁ।
অ', হিমালয়নখন মানে ভাৰী আছে ন, পতককে মানে তোমাৰ অ', বোকাই চুকাই সোমালে মানে, পটককে উলিয়াব অলপ দিগদাৰ হৈ যায়।
উম।
আৰু তাতে এইখন অলপ মাইলেজটো কম আছে, সেইটো কাৰণে মানে মই ভাবিলোঁ‌ আৰু তাতে প্ৰাইচটো বেছি এইখনৰ, সেইটো কাৰণে মই এক্সপাল খনে উঠালো।
অ'।
প্ৰথমে ৰেলী খন ল'ব গৈছিলোঁ‌, কিন্তু চালো ৰেলী খন ইমান হাইট নাই কিন্তু পৰষুণৰ হাইট টো বহুত।
এ, হিমালয়ান খন মানে তোমাৰ বা পোন্ধৰ বাৰ এনেকে মাইলেষ্ট দিয়ে।
অ', সেইটোৱে প্ৰব্লেম, মানে ইমান কম মাইলেজত মানে তোমাৰ ডেইলী লাইফত ফৰ কাৰনে ইউজ কৰিব কাৰণে ভাল নহয় ন, তুমি য দি দিনটোত যদি তিন চাৰি লিটাৰ তেলেই ভৰোৱা
অ', চাই লিটাৰ মানে বহুত লাগে তেল তো তোমাৰ মানে তোমাৰ এদিনত তোৰ পাঁচ লিটাৰ মান লাগে মানে দোকান-চোকান যোৱা এনেকে। সেনে ফুৰিব মানে এনেকে, হ'ব দিয়া ন, কালি কণ্টেক্ট কৰি আছোঁ‌।
অ', দিয়া তেনে ঠিক আছে দিয়া।
অ'-অ'।